আহ। অ, কি কৰিছা? হেল্ল'। এই তোমাৰ মাত তো অহাই নাই, মোবাইলো ক'ত থৈ দিছে?
একে দূৰৰ-দূৰৰ পৰা আহিছে মাতটো যে কিয়?
এতিয়া শুনি পাইছো, এতিয়া শুনি পইচা,
আৰু অকণ ওচৰতোলোৱা। মাতটো নাখিলে তোমাৰ ভইচটো নাহিলে, তেতিয়া হ'ব তো কথা পাতিব কেনেকে। এই ব্লুটুথত কথা পাতি আছা, হেডফোঁত কথা পাতি আছো। অ হেডফোনটো এৰাই লোৱা, হেডফোনটো এৰাই লোৱা কথা পতা। হেল্ল'।
শুনি পাইছা দিয়া।
অ এতিয়া ঠিক আছে।
কি কৰি আছা?
হে মই এনেই তুমি
মই কিবা লেপটপত কাম কৰি আছো।
অ, লেপটপত কি কাম কৰি আছো?
লেপটপৰ তোমাৰ অনলাইন কাম কৰি আছো।
অনলাইন এপ্লাই কিহৰ?
বা
হেৰি পচন্দাটেকাৰোৰ কাম কৰি আছো, অংগনবাদী কেন্দ্ৰৰ। অলন এপ্লাই কৰিছো যে এইখিনি মই বনাই আছো এতিয়া লেপটপত।
অ তই মোৰ আই টি আই যে এপ্লাই কৰিছিল, সেইটো মোক চেক কৰি দিবাচোন অলপ।
ঠিক আছে, ঠিক আছে।
মানে মোৰ তাত নামটো আহিছে ন নাই, মেৰিট লিষ্টখন ওলালে ন মোৰ নামটো চোৱা চোৱাই নাই, নামটো আহিছে নে নাই, তুমি চাইলোৱাছো মই কাইলৈ
অ ঠিক আছে, কাইলৈ আহিবা।
ডকুমেট খিনি কি-কি লাগিব বাৰু।
ডকুমেণ্ট তোমাৰ আধাৰ কাৰ্ড ভোটাৰ আইডি, এ পিছ আধাৰ, আধাৰ কাৰ্ড, ভোটৰ আইডি, গাইদান আধাৰ কাৰ্ড ভোটৰ আইদি কাষ্ট চাৰ্টিফিকেট, স্কুল চাৰ্টিফিকেট, ম স্কুলৰ চাৰ্টিফিকেট, মাৰ্কশিট পান কাৰ্ড আৰু ফটো, চিগনেচাৰ লাগিব, চিগনেচাৰটো বাৰু হৈ যাব।
চিগ্নেচাৰটো মোৰ লাগিব
তোমাৰ লাগিব চিগনেচাৰটো।
অ ঠিক আছে বাৰু হ'ব। এইখিনি মই কাইলৈ যাম।
পিছত জিম-চিম নোযোৱা হ'লা যে, নেদেখো আজিকালি।
জিম-চিম যাম বাৰু
কেতিয়ালৈ?
যাম, কেইদিনমান পিছৰ পৰা যাম, এতিয়া মানে ব্যস্ত ব ব্যস্ত হৈ আছ না।
আঁইও, কিহৰ কামৰ, কি কামত ব্যস্ত হৈ হৈছে ইমান?
ডুকানোতে মানে এতিয়া জিমত টাইম দিব পৰা নাই। যাম। কেইদিনমান পিছত আকৌ অপ
উম আচ্ছা, গেম খেলতে টাইম ওলায় ন?
হা?
কেৰম খেলিবলৈ টাইম ওলায়।
অ কেৰম খেলিবলৈ টাইম ওলায়, সেইটো হেৰি কৰো।
নিজৰ দেহাতোক টাইম দিবলৈ টাইম নাই ন?
দেহাটো টাইম দিবলৈ টাইম নাই সেইটোৱে, আমাৰ মোৰ জীৱনটোৱে মানে খেল-মেলি জীৱন বুজিছা?
আহ, এনেকে হ'লে কেনেকে হ'ব। আহ, এইটো বয়সতে কেনেকে হৈছে, তেনে কেনেকে হ'বগে।
এইটোৱে টো বিয় বাৰু পাতাই নাই এতিয়ালৈকে।
তাকেইটো, নিজকে অকণ ফিট কৰা আকৌ তেতিয়াহলেহে
এইটোয়তো এতিয়া ভাবি আছো, ভাবি ভাবি
ভাবা কথা নহয় সিদ্ধি বুজিছা।
বাতটো আছে কণা বিধি।
উম। ভাবি থাকি এ এনেই ভাগৰি ভাগৰি বোলো কি কৰো দেছো, তোমালৈ ফোনটো কৰিলো।
পিছত কালি-কালি কলেজ যাব ন নাই?
কলেজটো নাযাও নহয়, কলেজটো এৰিলো নহয় মই। কলেজটো কলেজটো এৰি দিলো, এতিয়া সেইটো কাৰণে আই টি আই টো কৰিম বুলি ভাবিছো তাকে এতিয়া নাম
আ টি আই কত, আই টি আই ক'ত কৰিবা?
আইটি আই কম্পিউটাৰ কৰ্চটো লম।
ক'ত ঢেঁকীয়াজুলি আছেনে?
নাই
তেজপুৰ লোবা?
উম। এপ্লাইটো তুমিয়ে কৰি দিছিলা।
অ হয়, মই এপ্লাই কৰি দিছো।
অ নামটো আহিছে নাই, কাইলৈ মোক চাই দিবা খালি এইটো। তে মই কৰিবগৈ পাৰিম আৰু। উম বাকী কেনেকুৱা চলিছে লাইটো।
চলি আছে, ভালেই চলি আছে।
ভাল মানে, কিমান ভাল আৰু কিমান বেয়া
ভাল বেয়া মাজত চলি আছো আৰু।
হয়নে?
উম।
ত কি, এনেকে চলি থাকিব নে, নে কি? খেলি মেলি হব কি?
খেলি-মেলি মানে এতিয়া চোৱা বয়সো হৈ আহিল, এতিয়া বয়সতো সেইটোয়ো বয়সতো বয়স বয়সতো কম হয় নাই বয়ষতো প্ৰায় হৈছে, বিজনেচ লাইনতটোও ধৰিছো লিখা পঢ়াও কমপ্লিট কৰিছো।
উম।
এতিয়া কমপ্লেনটো লিখা পৰাতো কমপ্লেইনটো নহয় কে এতিয়াও মানে এজন মানুহৰ লিখা পঢ়াতো মৃত্যুৰ আগপৰ্যন্ত লিখা পঢটো শিক্ষাৰ শেষ নাই। তুমি এতিয়া চোৱা ডিগ্ৰীটো গ্ৰেজুৱেচন কৰি এতিয়া চাকৰি বাকৰি কাৰণো এপ্লাই কৰি আছো। পোৱা নাই চেষ্টা কৰি আছো।
উম দোকানখন, মোবাইল-মোবাইল অলপ ব তেতিয়াহে অলপ কিবা এটা আগবাঢ়িব মোবাইলটো আনা, দোকানখন খালী কৰি দিছা।
তুমি চাইছা না, চাৰিটা ৰুম বনাই আছো। চাৰিটা ৰুম কমপ্লিট হলেহে মোবাইল আনিব পাৰিম, নহলে মোবাইল তোমাৰ অলপ-অলপ তোমাৰ এইফালে শৰ্ট পৰি গ'ল যে। টকাটো অলপ খেলি-মেলি লাগি গ'ল, গোটেইখিনি হেৰি লগাই দিলো
মানে দোকানখন তুমি যিমান সজাই ৰাখিব পাৰিবা ন, তমাৰ কাষ্টমাৰ এট্ৰেক্ট হব মানে যিমান তুমি আকৰ্ষিত কৰিব পাৰা।
উম। সেইটোৱে।
মানে বস্তু বোৰ মানুহে কেনেকে এতিয়া চোৱা, তুমি যিমান তোমাৰ ওচৰতে লৰা তিনি তিনিখন দোকান হয়, তিনিখনত যে তুমি যোনখন দোকান বেছি ধুনীয়া নাই সেইখনতে মানুহ বেছি যায় চাবাচোন।
সেইটোৱে। ধুনীয়া-ধুনীয়া-ধুনীয়া আৰু দৰা এ বস্তুবলাক বেছিকে থাকিলে, যাতে কাষ্টমাৰ ঘূৰি নাযায়। এভলেবল ম এভলেবল বস্তু থাকিলে, তুমি ধৰা তেতিয়াহলে তোমাৰ কাষ্টমাৰটো ঘূৰি নগলে তেতিয়াহলে। বেছিকে আহিব ন কাষ্টমাৰ বিলাক। য'ত যত এক টকা কমত পাব তাতে যাব।
উম উম বস্তু প্ৰডাক্টটো ভাল দিব লাগিব তুমি, তেতিয়াহে তোমাৰ অ তেতিয়াহে মানে ৰেগুলাৰ কাষ্টমাৰ হবগে আৰু লাহে
সেইটোৱে।
উম।
মানে কি এতিয়া প্ৰব্লেমটো কত জান, প্ৰব্লেম মেইন প্ৰব্লেমটো হৈছে দোকান ত, দোকানখিনি উঠোৱাৰ পিছত ভাল ধুনীয়াকে সজাই পৰাই লৈ পিছতহে ভালকে
হা আকৌ শুনিছো ভাঙিব বোলে, এতিয়া তোমালোকৰ এখন কি নপৰিব নেকি?
নাই নাই আমাক পৰা নাই, কোন তুমি এবেকনৰ কথা কৈ আছা নেকি?
অ এইটো
হা?
ফলাইনটো বোনৱা কথা শুনিছো যে।
ফৰলাইনৰ কথা শুনিছিলা যে, ফৰলাইনটো সেইফালেহে গৈছে তোমাৰ এই পাঞ্জাৱ-পাঞ্জাবীৰ যে হেৰিটো হোটেলটো সেইফালে যে ঘৰ বনোৱা নাই। পাৰ্কিঙত সেইফালে যে ঘৰ বনাইছিল দে খ নাই। ডাঙৰ-ডাঙৰকে ঘৰ বনাইছে যে, সেইফালে গৈ ফৰলেৰ মাজ গৈছে হেৰি, ঘৰৰ মাজেৰে গৈছে ফৰ্লাইন
অ' আচ্ছা মই তোমালোকৰ দোকানত নপৰে ন।
আমাৰ দোকানৰ নপৰে বৰলাইন বৰলাইন হৈ গ'লে যে
উম।
বৰলাইন হৈ গ'লে তোমাৰ ইফালে হেৰি হ'ব। বৰলাইন হৈ গ'লে আমাৰ এইফালে গাড়ী গাড়ী চলাচল বন্ধ হৈ যাব। তেতিয়া আমাৰ কাষ্টমাৰো কমি যাব। অ
উম উম, যিয়ে নহক এতিয়া চলাই থাকা আৰু তেতিয়াহলে আগো আগটো চিন্তা কৰিলে যে এতিয়া নহয় নহ'বগে আৰু বুজিছে, পাছৰো পাছত দেখা যাবা আৰু।
সেইটোয়টো, এতিয়া ফৰ্লাইনৰ চিন্তা কৰি যদি আমি দোকান চোকান নবনাও, কিবা যদি কিবা লাইন নধৰু। মিচ নকৰো বৰলাইন আহোতে আহোতে চোৱা দহ পোন্ধৰ বছৰ লাগিব আৰু যিমানেই কোৱা তুমি দহ পোন্ধৰ বছৰ লাগিব বৰলাইন আহিলে।
এই এতিয়া বহুত খেলি মেলি আছে। এইবিলাক শুধাৰুতে অলপ টাইম লাগিব। এতিয়া
টাইম লাগিব এইটো তেজপুৰৰ হেৰি তেজপুৰৰ যিটো অভাৰ ব্ৰিজ মিচন চাৰিআলিত যিটো অভাৰব্ৰিজ বনাই আছে।
উম। সেইটোও টাইম লাগিব। এতিয়ালৈকে হ'ব হ'ব শুনিয়ে আছো।
হেইটোৱে তেজপুৰৰ যিটো হেৰি মিছন চাৰআলি অভাৰ ব্ৰিজ বনাইছে অভাৰ ব্ৰিজটোক চোৱা কেইবছৰ ধৰি বনাই আছে। এতিয়ালৈকে বনাইে আছে, সেইটো কমপ্লিট কিমান দিন লাগিব আৰু কোনো ঠিক নাই কোনো গেৰেণ্টি নাই।
নাই নহ দেখা পাওঁ নে মই অহা বছৰলৈ যদি হৈগে আৰু তাকে আষাৰ থাকিলে।
অহ বাৰটো হলেওতো অপেনিং নহ'ব নহয় অপেনিংতটো আৰু নহ'ব নহয় বৰলাইন হলেহ অপেনিং হ'ব।
মানে ফ'ৰ লাইন টো হ'লেগেহে ৰাস্তাটো ঠিক হ'ব, নহ'লে এনে ৰাস্তাটো অহা যোৱা কৰিব দিগদাৰ হৈছেগে।
হেইটোৱেই
ফৰলাইন ওপৰ ফাললেও বনোৱা নাই চ'ব খেলি মেলি হৈছে ভাঙি চিঙি
ভাঙি চিঙি ৰাস্তা পদলিৰ অৱস্থা কে
কিনো কৰিছে।
অ' মানুহ বিলাকে খালি কমপ্লেইন কৰে, খালী কমপ্লেইন কৰে।
উম, পিছে কালি ক'ত ক'ত ফুৰিব গ'লে। কালি ফুৰিব ক'ত ক'ত গ'লে।
অ' কালি ফুব যোৱা নাই তেনেকা বিশেষ কৰ'বাত যোৱা নাই। কালিতো মহৰম আছিলে, আমাৰ এতিয়া যোৱা হোৱা নাই। ঢেকিয়াজুলি ভিডিঅ' বিলাক চাইছো মানুহে ষ্টেটাচ লগাইছে।
তেজপুৰত বো মানে এই এইটো ক্ষেত্ৰত বোলে তেজপুৰতহে ভাল হয় বোলে।
তেজপুৰত বহিয়া হয় বহুত ধুনীয়াকে পাতে আৰু ডাঙৰ হয়, তেজপুৰত।
অলমান ঢেকীয়াজুলিত হৈছে, ঢেকীয়াজল ফূৰ্তি হৈছে বাৰু।
মই এনেই চবাৰে চাওঁ গে তেতিয়া তেজপুৰৰে এনে এইবাৰহে যোৱা নহলগে আৰু।
তুমি মোক ক'লা হয়, একেলগ গ'লো হয়।
অ' তুমি কে তুমি কেৰে ম পাই উম, তুমি কেৰেম পৰা চুতি নোুপোৱা আৰু
উম, তুমি এবাৰ ক'লেতো মই চালো হয় ন। যাবৰ পাৰণে নাই, সময়তো যেনেকাই ওলালো হয়। তই কো কোৱাই নাই।
নিচা হৈছে ন পুৰা? কেৰম খেলি-খেলি
কমচে কম আগতে অলপ অলপ খেলিছিলো
উম।
কিন্তু এতিয়া তাই খেলিছো, নেখেলা নহয়। য'তে মানে য'ত ত'ত যাওঁ গৈ খেলিবলৈ
উম, মই আগতে খুব খেলালে। তাৰ মানে কিন্তু এতিয়া ম এই বহুত বছৰ হ'ল মানে, এতিয়া বাদ দিয়া আৰু।
আহিবা ইয়াত খেলা হ'ব। হেৰি তোমাক কালি গুটি কেইটা আনিম মই অফিচৰ পৰা বুজিছা।
কাইলৈ আহিব।
উম, আজি আহিছিলা না দোকানৰ ওচৰত চাইছা ন তুমি।
বৌহ
তুমি চোৱা নাছিলা?
ন এনে গুট কেইটা দেখা নাই গুটি কত নতুন গুটি আহিলে জানো।
নহয় গোটেইকেইটা অৰ্ডাৰ দিছো, সেইকেইটা আহি থাকক। যদি ভাল হৈ ৰাখিম নহ'লে ৰিটাৰ্ণ মাৰি দিম। এ এতিয়া চোৱা মভিজতকৰ তাত অৰিজিনেল গুটি আছে, দামী গুটি আছে। সেইটো দিব বোলে। আজি পইচা আবাৰ লগত এইটো দি দিম সেইটো লৈ আহিম, কেৰমৰ ষ্টেণ্টো লৈ আহিম, ষ্টেণ্ডটো বনোৱা ষ্টেণ বহুত হেভি হয়।
কালি শেষ মুহূৰ্তত শুনাচোন তুমি সেই চবা দিয়া। মোৰ কথা শুনা কালি যদি তুমি এইফালে আহা মোক ফোন এটা কৰিব, তেতিয়া মই তোমাৰ লগতে গুচি যাম বুজিছা।
অ ফোন কৰিম দিয়া কালি। মোৰ লগতে আহ যাব পাৰিবা। আৰু হেৰি কালি আহিবা। তোমাৰ পুৰা হেৰি হৈ আহিবা টাইম লৈ আহিবা, বেছি সময়য়াতে খেলিব পাৰো।
উম। যাম দিয়া। আহ
বাকী কোৱা, তোমাৰ ভাত পানী খাইছোঁ আৰু।
আচ্ছা, কি বনালে আজি?
আজি নিৰামিষ বনাইছে। নিৰামিষ মাংস আছে, মাংস মানে এক্সট্ৰাকে বনাইছে। মাংস মই মান এটা গৰম দিন না মাংস ইমান ভাল নালাগে। নিৰামিষ নিৰামিষ খাইছো।
উম। নেম এতিয়াত যিমান পাৰে নেমু খাব, নেমু মই খালোঁ।
কি বনাইছিল এতিয়া?
আমাৰ তোমাৰ হেৰি বনালে কচু-কচু-কচু বোলে এই কাচকলল দি তৰকাৰ বনালে। মাংস নিচিনাকে।
অ
একে জিম পাৰি